নমস্কাৰ যদুমণি কলিতা।
হয় হয় নমস্কাৰ গৌতম খাপৰাধা।
হয় হয়, আপুনি বৰ্তমান কি কৰি আছে?
বৰ্তমান মই আপোনাৰ ৰাস্তাৰ ওপৰত বহি পেলাই তিল টিঘিলঘিলাই বহি আছোঁ। আপুনি কি কৰিছে বা?
হয় হয়, ময়ো এই ৰাস্তাৰ ওপৰতে মানে বহি আছোঁ।
হয় হয়।
হয়, আপুনি লক্ষ্য ৰাখিব যাতে আপোনাৰ মানে গাড়ী চাড়ী আহি আ আপোনাক মহতিয়াই নিনিয়ে, যিহেতু আন্ধাৰত আপোনাক মানে দেখি পোৱা নাযাব, আমাকো নাযাব বাৰু হ'লেও মানে লক্ষ্য ৰাখিব তাৰ ওপৰত।
হয় হয় এই নাই তেনেকুৱা এনেকুৱা দুৰ্ভাগ্যজনক মানে কাণ্ড হব বুলি মই আশা নক কৰোঁ কাৰণ তেনেকুৱা ধৰণৰ মনত যদি আপুনি ভাবি থাকে না সেইটো হ'বও পাৰে কিন্তু ভাবি যদি নাথাকে মনত তেতিয়াহ'লে তেনেকুৱা ধৰণৰ সমস্যা দেখা নিদিব সেইকাৰণে অকমাণ মানে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আও।
হয় হয়। বাকী আপোনাৰ ঘৰৰ মানে ঘৰৰ ফালে কেনেকুৱা?
ঘৰৰ ফালে কোনটো ফালে কথা কৈছে বা দক্ষিণ ফালে নে, উত্তৰ ফালে নে, পূব ফালে। এতিয়া কোনফালে ভাল কথা ক'লে, এফালে পকা মানে সেইফালে ভালেই। এটা চাইডে মানে অকণ কেঁচা সেইকাৰণে সেইফালে অকণ বেয়া।
নহয় নহয় নহয় নহয় মই সেইটোফালে কথা কোৱা নাই মানে। আপুনি ধৰক এতিয়া আপোনাৰ ঘৰৰ সুখ দুখ ইয়াৰ ফালৰ পৰা কেনেকুৱা?
অ হয় হয় হয় হয় আপুনি ঠিকে কৈছে। মানে কি বুলি ক'ম সুখ শান্তি বুলি আপুনি দেখিছেই আৰু আমাৰ ঘৰত সুখ শান্তি তেনেকে ভালদৰে বৰ্তি আছে। তেনেকে কেতিয়াবা কেতিয়াবা দুখ আহে কিন্তু নাই তেনেকে বৰ্তমান বৰ্তমান সুখ সুখতে চলি থকা হৈছে।
হয় বাকী খেতিপথাৰটো ঠিকেই চলি আছে চাগে?
খেতিপথাৰ বাকী ঠিকে আছে মই আশী বিঘা মাটি এবাৰ খেতি কৰিছিলোঁ, তাকে এবাৰ পঞ্চাছ বি ঘাৰ মানে কৈ ৰুই হৈছে আও আৰু বাকী আছে আৰু কেইবিঘামান।
আমাতকে আপোনালোকৰ তেন্তে খেতিটো অলপ কমেই। আমাৰ প্ৰায় ডেৰশ বিঘামান মাটি বৰ্তমান ৰোৱা হ'লে আৰু ডেৰশ বিঘামান আছে আৰু
হয় হয় মোৰ মানে কি হ'ল আপোনাৰ এশ বিঘা মাটি আছিল তাৰপিছত আৰু বিশ বিঘা এটা মানে আপোনাৰ। এই ভিক্ষাৰী কিছুমানক দান দি আহিলোঁ সেইকাৰণে কমি গ'ল আৰু।
অ হয় আপুনি মানে। দান দি ফুৰি ভাল পায় হয় আপোনাৰ নিচিনা মানুহ লাগে বাৰু এনেকুৱা দান দি ফুৰা।
হয়।
হয় মানে এনেই। আপুনি চাগে সেইটো মনতেহে দান দিছে মানে আপুনি পেটতে দান দিয়া নাই।
নাই নাই নাই মই একদম মন খুলি দান দিছো, আপুনি ভিক্ষাৰীবিলাকে যেতিয়া খোজে মই দান দিবলৈ বাধ্য হৈ যাওঁ মানে মোৰ মনে নকয়।
ভালেই কৰিছে বাৰু যদি আপুনি মন খুলি দান কৰিছে মানে মন ন। খুলি দান নকৰা মানে নকৰাবোৰটোৰ মানে কিবা এটা বুলি কয় মই পাহৰি গ'লোঁ
হয় এই মানে কি বুলি কয় এইটো।
মানে সেইটো দিয়াটো সফল নহয় আৰু। মানে মন খুলি দান নকৰিলে মানে দিওঁ নিদিও ভাব। টো লৈ যদি আপুনি মনত মানে দি দিয়ে। তেতিয়া সেইটো কোনো সফল নহয় আৰু।
হয় হয় আপুনি এতিয়া কথাটো চাওক এতিয়া আমাৰ মুকেশ্ আম্বানী দাই এ দিছে নহয়। সিয়ে মই একেলগে বিজনেচ আৰম্ভ কৰিছিলো এতিয়া কিন্তু সি দান - চান নিদিয়াৰ কাৰণে সি তাতে। উপৰলে উঠি গ'ল কিন্ত মই দান দি উঠি মই নিজে দেওলিয়া হৈছোগে।
অ অ সেইটো কথা বাৰু আপুনি। সঁচা কৈছে নে মিছা কৈছে মইটো ইমান এটা সঠিকভাৱে ক'ব নোৱাৰিম। বাৰু এইটো মই আজিহে গম পালোঁ আপুনি মুকেশ। আম্বানীডাক যে ইমান সহায় কৰি থৈছে।
হয় হয় এই নাই এতিয়া বহুত সহায় কৰিছো তাৰ পিতেকৰ বিয়াত মই হে আপোনাৰ। খাদ্য ভাগৰ দিছিলোঁ মানে কিন্তু সি নাই এতিয়া আমাক গুৰুত্ব এ নিদিয়ে এতিয়া সি প্ৰাইভেট। মানে বিমান লৈ পেলাই যায় আমাৰ এইফালেদি উৰি যায় কিন্তু মোক উৰি বুলি মাত এটাও লগাই থৈ নাযায়। মোৰ দুখ লাগে বহুত।
হয় হয় মইও। হয় সেই বুলিয়ে মানে ভাবোঁ। মানে ময়ো তেনেকৈ বিমান ল'ম বুলি ভাবিছিলোঁ কিন্তু আপোনালোকেহে এতিয়া। মানে আমাৰ যদি পৰিয়ালৰ কোনোবা মানুহে কয় ই ওপৰেদি উৰি গ'ল আমাৰ ঘৰত সোমাই নগ'লে। সেইবোৰ কথা শুনিব লাগে বুলিয়ে মই মানে। বিমান লোৱা নাই।
হয় এতিয়া ধৰক এতিয়া সেয়া সেয়া দুখন বিমান এনেই ঘৰতে পৰিছে। যদি আপুনি ভাবে আৰু কেতিয়াবা চলাও বুলি পেলাই কেতিয়াবা মন কৰে যেন কাম মানে এনেকুৱা হয় নহয় কেতিয়াবা অলপ। আপোনালোকৰ নিচিনা মানুহে। তেনেকুৱা বিমান চিমান চাবলৈ মন কৰে সেইকাৰণে আপুনি কেতিয়াবা চালাব মোৰ পৰা লৈ যাব পাৰিব।
নাই নাই মই চলাব নিবিচাৰো এইবোৰ মানে চলাব ওপৰতে যদি। তেলতটো আদায় হৈ থাকে তেতিয়া এতিয়া পেট্ৰলৰ দামো বাঢ়িছে ডিজেলৰ দামো বাঢ়িছে। মানে ঢেৰ খৰচা হৈ যায় মানে ওপৰতে যদি নাইকিয়া হৈ যায় তেতিয়া আকৌ। মানে ধপকে যদি হৰি। তেতিয়াতো মোৰ মানে জীৱনৰ লগত কথা আহি যাব। জীৱন মৰণৰ লগত সেইবাবে মই। এতিয়া মানে ইমান এটা গুৰুত্ব নিদিওঁ এইবোৰ চলোৱা মেলা।
হয় এনে মানে মই ধৰক আপোনালোকৰ নিচিনা মানুহক দান কৰি ভাল পাওঁ মানে অকমান। আমি অকণ বেছি ওপৰৰ লেভেলৰ মানুহটো সেইকাৰণে মানে আপুনি যদি ভাবে আপুনি খুজিব পাৰে কিবা কিবি মই দিবলে।
আছোঁ
হয় হয় মই মানে আচলতে ভিক্ষাৰীৰ পৰা ভিক্ষা নোখোজো সেইবাবে। মই। এইবোৰ পৰা অকন বিৰচিত মানে আঁতৰি থাকো আৰু।
হয় হয় হয়
এতিয়া ধৰক আপুনি আ। আপুনি এতিয়া মই উদাহৰণস্বৰূপে এটা কথা ক'লোঁ আপুনি যদি কোনোবা এজন ভিক্ষাৰীৰ ওচৰলৈ গৈ ভিক্ষা খোজেগে। তেতিয়াতো আপোনাৰ কোনো লাভেই নাই এতিয়া তেনেদৰে আ। মাৰ মানে আপুনি হয়তো পাইছিলে আমাৰ মানে দাদ। মানে এটা পদ্য আছিলে।
হয় হয়।
এইদৰে আৰু ভিক্ষাৰীক ভিক্ষা খুজি লাভ নাই।
হয় হয় হয় কিন্তু এটা কথা মই ভাবোঁ কি মানে আপোনাৰ শিক্ষাৰী যদি অকণমান দান মেল। উ স্থান দিওঁ তেতিয়া মানে ভাবোঁ মই যে ভগৱানে অকণমান চকু মেলি চাব। কিন্তু নাই তেনেকুৱা অকণ একো ধৰা নাই যিহেতু আৰু। মানে মোৰ ঢেৰ মাটি বাৰীত ঢেৰ সম্পত্তি আছে যে আপোনাৰ কি হয় আৰু। ক'ত থ'ম ক'ত থ'ম লাগে আৰু আপোনাৰ কেতিয়াবা। চৰকাৰ মানে কি বুলি কয় চৰকাৰে মোৰ ভাগৰ ওপৰত মানে অকণ আয় জাপি দিব বিচাৰে। বা আপোনাৰ ধৰক আপোনাৰ থ'বলৈ। অকণ মানে ভয় লাগে যে চুৰ তোৰ আহি পেলাই দৰাই চকাই আহি পেলাই মোৰ ফোন গহনা চহনাবোৰ লৈ যায় বুলি। কেনেকণ ভিক্ষাৰিতকৈ জান দিওঁ আপুনি যদি লাগে কেতিয়াবা ক'ব পাৰে।
নহয় এতিয়া আপুনি চাব মানে আপুনি এতিয়া ভিক্ষাৰীজনক যদি দান দি। পিনি লগে লগেও ঘূৰাই লৈ লয় বস্তুটো সেইটোতো আপোনাক ভগৱানে সাও দিবই। সেইটো কাৰণে হয়তো আপোনাৰ ইমান এটা উন্নতি হোৱা নাই। ভিক্ষা দি যদি আপুনি আকৌ ঘূৰাই লৈ লয় সেই বস্তুটো।
সেই আমাৰ ভোলা দা দিছে নহয় ভোলা দা সি আমোৰ পৰাই সিমান বস্তু নয় কিন্তু নাই সি এতিয়া। কিমান ডাঙৰজন ব্যক্তি হ'ল কিন্তু মোক এতিয়া সি গুৰুত্বই নিদিয়ে ইমান। নাই নাই তেনেকুৱা হ'ব নালাগে আচলতে এতিয়া গৌতম শইকীয়া দেখিছে আপুনি গৌতম শইকীয়া। সেয়া মোৰ পৰাই লৈ লৈ এতিয়া ইমান ধনী হৈ গ'ল কিন্তু সি এতি মোক পাত্তাই নিদিয়া যেন সি মোক। একোৱে নহয় তেনেকুৱা দেখুৱাই সেইকাৰণে মই এনেকুৱা মানে তেনেকুৱা মানুহবোৰক দান দি ভাল নাপাওঁ মানে।
হয় হয় মইয়ো আমাৰ ওচৰত। আমাৰ ওচৰতো তেনেকৈ বহুত ভিক্ষাৰী আছে আমাৰ ঘৰৰ ওচৰে পাজৰে। মই তেওঁলোকক কেতিয়াবা ভিক্ষা দান দিওঁ মানে বহুতেই দিওঁ মানে ভিক্ষাদান দি দি মই ভাগৰি যাওঁগে। তেওঁ বুলি সিহঁতৰ মানে সুখ নহয় মানে আপুনি কি ক'ব আৰু। মানে গোটেই পৰিয়ালটোক মই ভিক্ষা দি দিয়ে চলাই থাকোঁ তেওঁ বুলি সিহঁতৰ মানে অকণো হেৰি নহয়।
হয় তেনেকুৱা বিশেষয় দান দি লাভ নাই কাৰণ যেনেকৈ আমাৰ আমাৰ এই ধৰক কি বুলি কয়।
হয় হয়। এতিয়া আপুনি হয়তো এখন ওপৰেদি এখন বিমান যোৱাৰ লক্ষ্য কৰিবলৈ পাইছে। সেই বিমানখন আমাৰ দেউতাই মানে পাচলি আনিবলৈ গৈছিলে। সেয়া এতিয়া ঘূৰি আহিছে।
হয় হয় হয় হয় বিমানখন লক্ষ্য কৰিছো বাৰু কিন্তু বিমানখন।
দৃষ্টিকোণৰ পৰা আমাৰ সেই আমাৰ ল'ৰাই ফাংচনলৈ গৈছিল নেকি তেনেকুৱা যেনেহে অনুভৱ হৈছে আপোনাৰ বিমানখন। আপোনাৰ লগতো বিমাননখন আপোনাৰ। এছ টুৱেণ্টিফাইভ নহয় কিন্তু এইখন অকন দেখা এছ টুৱেণ্টিফাইভৰ নিছিনা লাগিছে।
নহয় নহয় এছ টুৱেণ্টি ফাইভৰ লগত কোনো কথা নাই। এছ টুৱেণ্টি ফাইভ এছ টুৱেণ্টি থ্ৰী এইবোৰ কোনো লগত এইবোৰ লগত কোনো কথা নাই কিন্তু বিমানখন আমাৰ। মানে লাইটকেইটাত মোৰ চিনাকি হৈছে। সেই লাইট কেইটা মানে মোৰ দেউতাৰে লগাই লৈছিল মানে মডিফাই কৰিছিল।
হয় হয় কিন্তু তলফালৰ পৰা দেখিবলৈ এনেকুৱা লাগিছে যে হয়। খন মোৰ নামেই লিখা আছে নেকি তলৰ পৰা সেয়া ৰিতু বুলি লিখা আছে হয় হয় হয় হয়। এখন আমাৰ আপোনাৰ প্ৰায় বিভাগখন নহয় এখন আমাৰ ল'ৰা ভাগৰ প্ৰাইভেট জেটখন হয় এইখন।
নহয় নহয় সেইখন আপোনাৰ ল'ৰা ভাগৰখন নহয় মানে আপোনালোকৰ ঘৰ এতিয়া অতি কম কৰি আমাৰ ঘৰ। ত পাইছেগৈ সেইকাৰণে আমাৰ আমাৰ বিমান বুলি মই ভাবিছোঁ।
হয় হয় একো নাই একো নাই হ'ব দিয়ক একো নাই আমাৰ এখন ধৰক এখন প্ৰাইভেট বিমানহে একো নাই ইমান। চিন্তা কৰিবলগীয়া কথা নহয় মোৰ মানে এখন এখন সাধাৰণ ক। হা মোৰ এইখন যদি কোনোবাই লৈও যায় মোৰ আপত্তি নাই মানে কেতিয়াবা কেতিয়াবা এখন কোনোবাই কোনোবাই লৈও যায় ভিক্ষাৰী কিছুমানে।
হয়।
তাৰ পঞ্চে আপোনাৰ মোৰ ভাল ভাল ডাঙৰ ডাঙৰ প্ৰাইভেট জেট আছে সেইবিলাকেই চলি যায় মো। এইখনৰ ওপৰত মোৰ ইমান গুৰুত্ব ইণ্টাৰেষ্টটো নাই তেনেকে। ভগা চিগা তেনেকৈ অকণ লৈ যায় আৰু বাকীবিলাকে।
হয় হয় মানে আপুনি এতিয়া। বাৰু এই এইবোৰ কথা ইমানটা সামৰণি মাৰিছো আপোনালোকৰ এতিয়া। মানে খোৱা বোৱাটো কি হ'ব।
খোৱা বোৱা আপোনাৰ আহ কালি আপোনাৰ দহ কেজি মানৰ ছাগলী এটা কাটিছিলে তাৰপিছত। আকৌ বৰালি মাছ বিশ কেজিওজনৰ এটা আছিলে তাৰে এটুকুৰ এটু। পুৱা আপোনাৰ গাঁও মানুহকতো বিলাই দিলোঁৱেই তাৰপিছত সেই তাৰে বনোৱা হৈছে বৰ্তমান। বাকী আপোনাৰ আপোনাৰ মই ভাল। ভালদৰে ক'ব নোৱাৰিম আমাৰ এই যিজন বনোৱা যিটো আমাৰ দল আছে সেই দলটোৱে ভালদৰে বনাইছে মোৰ। স্বাস্থ্যৰ প্ৰতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এতিয়া কি বনাইছে তেওঁলোকক সুধিব লাগিব ভালদৰে।
হয় হয় তেতিয়া আপুনি যথেষ্ট পৰিমাণে খাদ্য খায়।
হয় হয় হয়।
বাৰু আপোনাৰ মই গম পাইছোঁ বাৰু। হয় আপোনাৰ স্বাস্থ্যটোৰ ওপৰত লক্ষ্য ৰাখি মই এইটো কথা গম পাইছো বাৰু। সেইটো কথা মই গম পাইছোঁ বাৰু আপোনাৰ স্বাস্থ্যৰ ওপৰত লক্ষ্য ৰাখি। লক্ষ্য।
সেয়া দেখিচে মোৰ সে মোৰ সেই বক। কাসুৰ হেন শৰীৰটো লৈ পেলাই মই কেনেদৰে ইমান কম কমকৈ খালেতো নহবয়ে দেখিছে আপুনি। এতিয়া মোক ধৰক এটা ছাগলী মই গোটাই গোটাই খাই দিব পাৰোঁ এতিয়া কিন্তু মন নাযায় ন ইমান খাবলে। কাৰণ দেখিছে আপোনাৰ কিছুমান জেগাত আপোনাৰ সাধাৰণ এটা পানী বটল পাবলৈ অভাৱ। সেইকাৰণে ইমানখিনি মই খাবতো নিবিচাৰোঁ সেইকাৰণে অকণমান খাদ্যৰ প্ৰতি মানে অকণমান। সংৰক্ষণ কৰাৰ চেষ্টা ককৰা আৰু।
বাৰু আপোনালোকৰ ভাত্ৰিৰ খবৰ কেনেকোৱা বৰ্তমান।
ভাতৃ খবৰ বহুত ভাল বৰ্তমান তেওঁ আমেৰিকাত আছে তেওঁ বৰ্তমান মানে এখন । ফাইটাৰ জেটৰ মানে কোম্পানীত। অ'নাৰ মানে চি অ' হৈ আছে তেখেত তেখেতে বহুত ভালদৰে পইচা। প্ৰতি ইনকাম কৰে তেনেদৰে চলি আছে বৰ্তমান।
মই জনামতেতো সেই ফাইটাৰ জটখনৰ ঝাৰু মৰাতহে তেওঁ ব্যস। ত হৈ আছিলে বুলি কোৱা শুনিছিলোঁ।
নাই নাই নাই আপুনি ভুল শুনিলে ভুল শুনিলে নাই সেইজন যিজন জঝাৰু মৰা আছিল সেইজন আমাৰ ইয়াৰ পৰা মানে শিল হৈ গৈছিল। সেইকাৰণে তাৰ নামটো হয় তেনেকুৱা ধৰণৰ আপুনি ভাবিব পাৰে। কিন্তু আমাৰ গাঁৱৰ পৰা নিছিলে তাক সেইকাৰণে তেনেকুৱা আপুনি কিবা কথা শাকিব পাৰে উৰা বাতৰি। হয় আজিকালি দেখিছে নহয় আজিকলি মানুহৰ কথা উন। দেখিলে মানুহে চকুচ অহা মানুহে দেখিব নোৱাৰে সেইকাৰণে মোৰ বিভিন্ন কথা উলিয়ায় সেইকাৰণে। আপুনি কথা বিশ্বাস নকৰিব। মোৰ ভাইটি মানে ইমান এটা সৰু মানুহ নহয় আৰু ইমান টকা পইচা কম থকা মানুহ নহয় মোৰ একদম। আপোনাৰ বৃহৎ বৃহৎ আকাৰ হেৰি আছে আপোনাৰ।
আপোনাৰ ডাঙৰ ভাতটি ওলাই নাহে নেকি।
নাই নাই নাই নাই তেখেতে বহুত কামত ব্যস্ততাৰ মাজত আছে মানে তেখেতে। এটা এটা চাইনত তেখেতে বহুত বহুত ডাঙৰ ডাঙৰ কাম হৈ যায় সেইকাৰণে তেখেতে ওলাই আহিবলৈ তেনেকৈ সময় নাপায়। তেখেতৰ ওচৰত মানে মানুহ লাখ লাখ মানুহৰ ভৰ্তি হৈ থাকে এটা চাইনৰ কাৰণে।
মানে মই মই মই জনামতে। তেওঁৰ মানে এজনী মানে। তেওঁ এখন বিদ্যালয়ত প্ৰফেচাৰ কৰি আছে বৰ্তমান সময়ত মানে। এখন বিশ্ববিদ্যালয় এখন বিশ্ববিদ্যালয়ত মানে প্ৰফেচাৰ কৰি আছে ইয়াত। তেওঁৰ মানে। তেওঁ সেইখন মানে কলেজৰে মানে এজনী। সপ্তমমান শ্ৰেণীত পঢ়া ছোৱালীৰ লগত মানে প্ৰেমত আবদ্ধ হৈছে বুলি মই। কোৱা শুনিছোঁ কিমান দূৰ সঁচা।
আপুনি এ আপুনি এতিয়া ক'ব পাৰিব যে বগী গছৰ তত কোনোবাই লিলিমা কৰিব পাৰে নেকি।
হয়।
নোৱাৰে হয় নহয় বাৰু এতিয়া আপুনি তেনেদৰে চাব পাৰে এতিয়া এজন তেখেত এজন।
তত মানে প্ৰমাণো পাইছিলোঁ।
হয় হয় হয় কিন্তু এইটো কথা একদম সম্পূৰ্ণ মিছা কথা আপুনি কাৰণ এতিয়া। ক'ব পাৰে সেয়া এক সিধান সেই বাইদেউজনীয়ে কৈছে। বগৰী গছৰ তলত কোনোবাই লেলিমাই কৰিব পাৰে নেকি। গিছে আপুনি যেনেদৈ কৈছে কাৰণ এতিয়া বগৈগছৰ তলতে এইবোৰ নিলিমাই নচলে মানে এতিয়া ধৰক। আমাৰ বিয়া ভাতৃদেৱ তেখেতে এজন এখন কটন ইউনিভাৰ্চিটিৰ। তেখন যেষ্ঠ এজন হেৰি প্ৰফেচৰ হয়। তেখেতে এনেকুৱা ধৰণৰ কাম নকৰে তেখেতে। যি যি মানে তেনেকুৱা প্ৰিয় আছে বাৰু মই জানো কিন্তু। পেৰসীগৰাকী অকণমান শকত মোটা টাইপৰ আছিলে কিন্তু আপুনি কোৱাটো।